হেল্ল,
হেল্ল'।
অহ, শুনিছে?
অ অ। শুনিছো, আপোনাৰ আপোনাৰ দিন টো আৰম্ভণি কেনেকৈ কৰ আপুনি?
মই, মই মোতকৈ ৰাতিপুৱা উঠ ঠিলো উঠো। উঠি পেলাই ৰাতি ৰাতিপুৱাৰ সময়খিনিত অকমান মোৰ দৌৰা- দৌৰি থাকে। মালে ছোৱালীক স্কুলত পঠাব লাগে। শুই উঠি পেলায় বেলেগ একো কৰা নহয় পানী অলপমান খাই ভাতটো বঢ়াই সোমবাৰে হেৰি আৰু। সেইখিনি স্কুলত যোৱাৰ পিছত লাহেকে কেত কেতিয়াবা যদি সময় হয় তেতিয়াহ'লে অকণমান মানে, আসন এটা কৰিব ট্ৰাই কৰোঁ। তাৰপিছত য়োগা, ঠিক য়োগা নহয় অনুুলম কৈ কিবা এটা
নাথাকে কিন্তু সদায় নহয় দেই মিছা ন ক আৰু সেইটো খুব ইমা মাজে মাজে হয় আৰু। তাৰ পিছতটো আৰু ৰেগুল সদায় যিখিনি কাম সেইখিনি থাকে আ ওলাই যাওঁ মই, গতিকে ৰান্ধা বঢ়া খিনিও অকণমান আগবঢ়াই থ'ব লাগে। সেইখিনি কৰি আ আকৌ নিজে ওলাই যাওঁ, অ' তেনেকুৱা। আপোনাৰ কওঁকচোন?
আৰু মোৰ আৰু মোৰ দিনটোৰ আৰম্ভণি এইটো সুশৃংখল ৰুটিনৰ পৰাই হয়। কাৰণ খুব অ' পুৱা সোনকালে উঠি কিছু সময় নিজৰ কাম পৰিকল্পনা কৰি তেনে সমগ্ৰ দিনটো কাৰ আহ কাৰ্যকৰী কৰাৰ ভাৱে আহ পাৰ কৰিব পাৰে উম মই ব্যক্তিগতভাৱে ৰাতিপুৱাৰ সময়খিনি পৰীক্ষাৰ প্ৰস্তুতি লাইক ইংৰাজী উম শিকিবলৈ ব্যৱহাৰ কৰোঁ আৰু যিয়ে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰে গতিকে উ দিনটোৰ আৰম্ভণিতে যদি আপুনি এ কঠিন কামটো সম্পন্ন কৰাৰ সিদ্ধান্ত নহয় তেন্তে দিনটোৰ বাকী সময়খিনিও অতি উ স্বাভাৱিক আৰু মানসিক আহ হৈ পৰে, কাৰণ মই আহ প্ৰস্তুতিৰ আহ চাকৰি প্ৰস্তুতি মই লৈছো
অ' অ' পৰীক্ষাৰ কাৰণে প্ৰস্তুতি আছে অ' অ'। ক'বাত লৈছে নেকি? কেনেকে মানে কিবা
অ', হ'ল। মই লৈছো আৰু আপুনি পৰীক্ষাৰ অ' হ, হ ক্লাছ লৈছো। অ'। ক্লাছ বিলাক লৈছো। আৰু আপুনি পৰীক্ষাৰ প্ৰস্তুতি আৰু দিয়ে নেকি? পৰীক্ষাৰ প্ৰস্তুতি দৈনন্দিন জীৱনৰ
অ' পৰীক্ষাৰ প্ৰস্তুতি বাৰু ময়ো এই কিবা কিবি এনেকে হেৰিবলাক যে আহ পৰীক্ষা বিলাক পৰীক্ষা বিলাক হয় ন। অ'। হেল্লো'। পৰীক্ষাৰ প্ৰস্তুতি অ' তেনেকে মাজে মাজে ময়ো বাৰু অলপমান পঢ়া- শুনা কৰিব লাগে। শুনি আছে আপুনি অ' পঢ়া শুনা সেই সময় হেৰিৰ মাজতে ওলাই গ'লেও কামৰ নাই।
হয়। অ', হয়।
মাজে মাজে অলপমান এয়া সমস্যা হৈ আছে ন নেটৱৰ্কৰ।
অ'। অ', অ' আৰু মোৰ পৰি
মাজত অ' মূল টাইম ডিচিপ্লিন ৰাখিব কাৰণে কৰিব পাৰিব। এই এচে চি আৰু আদি চৰকাৰী চাকৰিৰ প্ৰস্তুত । প্ৰতিটো কামৰ বাবে সময় নিৰ্ধাৰণ কৰিলেও আৰু উ'ম ইয়াৰ উপৰিও ঘৰুৱা কাম আৰু পঢ়া শুনা আৰু তাৰ মাজত এটা ব্যৱধান ৰাখাটো প্ৰয়োজন। যাতে। আ', উ'ম। সঠিকভাৱে ডিচিপ্লিন আৰু কনষ্টিটেসি ভাবে উম সুন্দৰ কৰে।
অ' নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি ন গোটেইখিনি বস্তু। সেইটোয়ে সেইটো ময় বি চাৰো। মানে হেৰিৰ মাজতে কাৰণ চব কামৰে এটা হেৰি থাকে ন। অকল ঘৰৰ কাম কৰিলেই নহব বা পঢ়া শুনা কৰিলেই নহ'ব তাৰ লগতে তাৰ লগতে বাকী খিনিও জানিব লাগিব বাহিৰৰ কাম।
কৰিবই লাগিব।
নিজৰ খিনি কৰিবই লাগিব। ঘৰৰ আৰু ঘৰৰ কামো জানিব দিব লাগিব। লৰা ছোৱালী বুলি কথা নাই ন। অ' ঘৰৰ খিনি চবে বেছি অ' যিখিনি ধৰক। মানে দৰকাৰী কাম খিনি চবে কৰিব জানিব লাগে। মোৰ মতে আৰুতে চবৰেটো বাৰু ভাব টো বেলেগ-বেলেগ হয়। অ তেনেকুৱা সেই নি জানিলে মানে কতো প্ৰব্লেম নহয় য'ত তেই নাথাকক মানুহে নিজৰ কাম খিনি কৰিব পাৰিলে। আৰু কাৰণ সদায় বাহিৰৰ খোৱাটো বেয়া। বা নিজৰ ঘৰটো যদি চাফ সহায় কৰি ৰাখি। দিব নোৱাৰে। তেতিয়া হ'লেওতো। লেতেৰা পেতেৰাকে সেইটো এটা হেৰি নহয় ন'। সুচ চব পৰিৱেশ নাথাকে ঘৰত। আ' তেনেকুৱা আৰু। আৰু নে ওলাইয়ো যাব লাগে নে ইনে পঢ়া শুনা কৰিয়ে আছে আৰু। উম, এতিয়া ঘৰটোতো। সহায় কৰি দিলে ধৰক। ঘৰৰ মানুহখিনিৰো সুবিধা হয়। ন', পঢ়াৰ মাজতে আৰু নিজৰো এটা ব্যায়াম এটা তেওঁ হয় ন। তেওঁ সেইটো দি অকমান অনবৰত হেৰি। কৰি থাকাক।
আৰু আপুনি বিফুলতাৰ। পৰা কেনুকৈ চিকু-চিকিব পাৰি আপুনি।
অ, বিফলতাৰ পৰা ভাল। প্ৰথমতেটো মানে কি হয় এটা বস্তুত বিফল হলে মনটো বৰকে ভাঙি পৰে ন'। আ' ফাৰ্ষ্ট প্ৰথম সেই টো হ'ব। সেইটো হোৱাৰ পিছত কেতিয়াবা এদিন কুৱা লাগে যে কামটো নকৰোৱেই।
অ', হয়।
ভাবে ইমানখিনি কৰিলোঁ। কৰি পেলাইতো বহুতখিনি ধৰক। তাৰে জ্ঞানটোতো পালো। পাই পেলাই এতিয়া শেষত। কিবা কাৰণত বিফল হলে সেইটো এৰি দিলেতো মানে কি হ'ল। আগৰ কষ্টখিনিতো এনেই গ'ল সেইকাৰণে ভাবো মই। যে মানে সেইটোক। কে যদি আকৌ নতুন উৎথাহেৰে কৰা যায় তেতিয়াহ'লে যি চিন্নি বিফল হ'ল। শেষ শেষ পৰ্যায়ত গৈ পেলাই বিফল হল কিন্তু নতুনকে আকৌ আৰম্ভণি কৰিলে।
উ,
আগৰ যিখিনিটো যিখিনি পালো বা নলেজটো আমাৰ যিখিনি খিনি হল ন সেইখিনি দি আকৌ আমাৰ অকমানতো আগবাঢ়িয়ে আছো গতিকে কি মোৰ মতে বেছিদিবি আৰু দিম দিগদাৰ নহয় পিছৰবাৰ ট্ৰাই কৰিলে। গতিকে বিফল হলে এৰি দিব নালাগে। এইটো আকৌ নতুন এটা উৎসাহ হিচাপে এ লৈ পেলাই আগবঢ়াই দিলে কামটো। পিছৰ বাৰাৰ কাৰণে অলপমান সহজ হৈ যায় আৰু। অ, তেনেকুৱা। আপোনাৰ কেনেকুৱা।
আ মোৰ বিফুলতাৰ জীৱন এটা অংশ ত আৰু ইয়াক শিক্ষা হিচাপে গ্ৰহণ কৰিব লাগে কাৰণ প্ৰতিটো পৰীক্ষাতে বা প্ৰতিটা ইণ্টাৰভিউত মই বিফল হলে হতাশ নহয়। কি ভুল কৰিলো আৰু চিয়াৰ সেইটো বিচাৰোঁ ওলাই আৰু বিফলত তাই আমাক উম দেখুৱাই দিয়ে যে কত আৰু প্ৰচেষ্টা কৰিবলৈ উম দিয়া হৈছে আৰু সেই প্ৰতিটো ভুলৰ পৰা শিকি পুনৰ আগবাঢ়ি যোৱাটোৱে এজন এজন সফল ব্যক্তিৰ লক্ষণ।
মই বিফলতাই শিকায় হয়নে। বিফলতা
অ, হ হয়। অ, অ
এনেকুৱা নহয় যে মানে সফল মানুহ মানুহে জানে।
নহয় নহয়, সফল মানুহৰ বিফলতাৰ দ্বাৰাই আগবাঢ়ি আছে উম।
জীৱনটো এইটো সদায় মানে হেৰিয়ে আৰু ন ভালেই
কোনো কোনো ব্যক্তি অ' প্ৰথমেই সফল সফলতা লাভ কৰিছে নহয়।
নহয় নহয় কেতিয়াও নহয়। থেকা খাবই লাগিব তাৰ পিছতহে মানুহ আগবাঢ়িব পাৰিব। উ উম আৰু সেই আমেজটো নথ থাকে ন থেকা নোখোৱাকে যদি আপুনি বিচৰা মতে যদি চব পাই যায় তেতিয়াহ'লে তো মানে কি আৰু অল যুদ্ধতো কি এইটো গ'ম পোৱা? অ' কিনো হৈছে চব পায়ে আছো দেখোন চব পাই আছো। সেইটো তো মজা তো নাই মানে, আৰু কষ্টৰ ফলত যিটো পাই সেইটোৰ সেইতোৰ সুখ বেলেগ এটা ন। নিজে কষ্ট
হয়, হয় আৰু আপোনাৰ আপোনাৰ মত তে জীৱনত অনুশাসনৰ গুৰুত্ব কিমান?
কি কৈছে?
অনুশাসন
অনুসাশ অনুশাসনটো বহুত দৰকাৰ। কাৰ। মোৰ মতে চব ক্ষেত্ৰতে। মানে এটা, এটাৰ হেৰিলৈকে অ' এটা হেৰি থাকিব লাগে ধৰক লিমিট এটা থাকিব লাগে। অ'। তেনেকুৱা ভালতটো আপোনাৰ আপোনাৰ ম টো অনুশাসনে
উম মোৰ মতে কি কয় অনুশাসন অবিহনে কোনো ডাঙৰ লক্ষ্য উপনীত হোৱাটো প্ৰায় অসম্ভৱ। উম এটা নিৰ্দিষ্ট টো কাম সঠিক সময়ত কৰাৰ অভ্যাসেই হ'ল অনুশাসন। মোৰ মই মোৰ দিনটোৰ প্ৰতিটো কাম যেনে পঢ়া, খাদ্য খোৱা, আৰু জিৰণি লোৱাৰ ক্ষেত্ৰত অনুশাসন মানে চলাবলৈ চেষ্টা কৰা। এই অভ্যাসে মোৰ উ কৰ্মক্ষমতা। আৰু কি কয়, বিদ্ধু আহ বৃদ্ধি কৰাৰ লগতে, মোৰ জীৱনক এটা সঠিক দিশত লৈ আহে। সেই সফলতাৰ মূল মন্ত্ৰ।
উম-উম। উ। হয়, হয় একদম ঠিক কথাই কৈছে আপুনি। তেনেকুৱা সেনেকে পৰি যাওক। বহুত ভাল হ'ব আপোনাৰ, আপোনাৰ লগত কথা পাতিবলে ভাল লাগিছে মানে।
হয়, হয় আপোনাৰ লগত আপোনাৰ লগতো ফাষ্ট টাইম কথা পাতো। পাতি আছো, ভাল লাগিছে।
মানে যোগাত্মক ভাৱ এটা আছে আপোনাৰ অ'
অ' হয়-হয় আৰু আপুনি কি কয় ডিজিটেল লেপটপ, ফোন কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰে আপুনি?
অ' এইটোৰ ক্ষেত্ৰত তাৰমানে ফোনটোতো বহুত দৰকাৰী বস্তু। কিন্তু যেতিয়াই সময় পাওঁ, এইটো কিন্তু অতি হয়। নহয় দৰকাৰ। পাৰি অবিচ্ছেদ্য অংগ কিন্তু মানে। মই এইটো ভাবো। যে সেইটো মোবাইলটো পিটিকি থাকি পেলাই।
ফোনটো এপ। খন আহ সকলৰ জীৱনত এটা বডি পাৰ্ট হৈ আছে।
উম সেইটো হয় কিন্তু ফেল। অহ এ এনেকুৱাও দেখিছো মই কিছুমানৰ। যে সেইটো এক। মিনিটৰ কাৰণেও এৰি দিব নোৱাৰে। কাম নাথাকিলেও মোৰ টো হেঁপাহ। ভাবি থব নালাগে। বৰ দৰকাৰী বস্তু কিন্তু সেইটো এটা হেবিট হৈ গ'লে। এতিয়া মানে বহুত। বেয়া কথা দেই, এনেই থকা সময়খিনি ফোনটো পিটিকি থাকা, মই সেইটো মানে। ভাল নালাগে আৰু সেই বস্তু। উম। যিখিনি সময়ত কাম আছে এতিয়াতো। কৰিবই লাগিব। বা অকমান মানুহৰ। আমোদ বিমোদৰ কাৰণেও, অলপমান লাগিলে ফেচবুক হওঁক বা। কিবা এটা চাব লাগিল। হোৱাটছপ লগ বন্ধুৰ লগত। কিন্তু অনবৰত সেইটো হোৱাটো উচিত নহয় আৰু মোৰ মতে। যে দিনটোৰ বেছিভাগ মানুহৰ লগত ত এনেই কথা নাপাতি ফোনৰ লগতে কৰি আছে এইটো বস্তু
হয়